অ মই শুনি আছো দিয়া, তুমি শুনিছানে?
অ', শুনিছো শুনিছো। কি কৰিছা?
মই তোমাৰ অলপ জিৰণি লৈ আছো ৰ'বা, তুমি?
অ আছো বাৰু নি আছো বাৰু আমি বিশ্ৰাম কৰি আছো।
ভাত পানী খালানে নাই দুপৰিয়া আহাৰ খালানে?
কি ক'লা?
দুপৰীয়াৰ আহাৰ খালানে নাই পিছে?
অ', খালোঁ খালোঁ। দুপৰীয়াৰ আহাৰ খালোঁ, গ্ৰহণ কৰিলো বাৰু। তুমি খালা?
অ'। ময়ো খাই লৈ এতিয়া বিচনাত অলপ মানে জিৰণি লৈ আছো দিয়া।
অহ। বাৰু কি খালা আজি কোৱাচোন।
অ যি খালো তোমাৰ অ দালি বনালে আৰু তোমাৰ ভাত বনালে আৰু কোমোৰা কোমোৰা ভাজিলো মইয়ে ভাজিলো দিয়া। কোমোৰাটো তো তুমি কোমোৰা খাই ভাল পোৱা নে?
খাওঁ খাওঁ মই আজি দাইলতে মিহলি কৰিলো কোমোৰাটো দাইলত
অ', অ'। মই কোমোৰাটো মানে তোমাৰ কোম মই কোমোৰাটো মানে সৰু সৰু কে সৰু সৰুকে কাটি কাটি এনেকে ভাজিছো টুকুৰা টুকুৰি কৰি। পিনে বহুত ভাল লাগে দিয়া খাই তাত তেল দিছো
অ ভাল লাগে।
কোমলটো আৰু তেল দিছো তাৰপিছত তোমাৰ শুকান জ্বলা দিছো ফোৰণ দিছো দু তাৰ পিছত আৰু পিয়াজ অলপ দি ভাজি লৈ কোমোৰাখিনি তেনেকে দিছো আৰু সেনেকে ভাজিছো আৰু খাইছো আৰু তুমি কোৱাচোন কি
অ মই যে মানে চব মানে দাইল যে, দাইল মিহলি দাইল মিহলি কৰি বনালোঁ মানে। মানে মাটিমাহৰ দাইল মাটিমাহৰ দাইল মচুৰ দাইল বুটৰ দাইল ৰহৰ দাইল এনেকৈ উ মানে আৰু কঁঠালৰ গুটি দিছো দাইলত তোমালোকে খোৱা নে কঁঠালৰ গুটি? বহুত ভাল লাগে ন। আমাৰতো একেবাৰে প্ৰিয় হয় মানে কঁঠালৰ গুটি। উ তে সেনেকৈ মানে দালিখন ধুনীয়াকৈ মানে ফুৰণ দিলো আৰু মানে নহৰু মানে তেজপাত দিলো শুকান জলকীয়া পচফোৰণকৈ বহুত মানে সোৱাদযুক্ত হৈছিলে আৰু মানে তেনেকা কৈ খালোঁ আৰু তুমি কঁঠালৰ গুটি কেনেকৈ খোৱা বাৰু মানে পুৰি খাই পাইছা নেকি? পুৰি যে সান্দি খাই যে?
অ কঠালৰ গুটি পানে সিজাই লৈ তেনেকে মই মানে গেছত তে গেছতে মানে তোমাৰ এইখন কিবা এখন আছে পুৰা মানে আমাৰ চেকনীৰ দৰে সেনেকৈ এখনৰ তাৰ ওপৰত দি সেনেকৈ পুৰি লওঁ। কৰি পিনে খাওঁ এনেকুৱা সোৱাদ লাগে নহয় আৰু তাত মানে নেহৰু দিও উম অ তাত মানে তোমাৰ নহৰু পুৰিব দিওঁ অলপ মানে তোমাৰ আৰু শুকন জ্বালা এনেই পুৰিটো দি আৰু গোন্ধত বাবে ভাল লাগে আৰু তোমাৰ শুকান জ্বলা দিও পুৰিব ইমান আহ বহুত ভাল লাগে দিয়া খাই অ
ভাল লাগে ভাল লাগে মই খাই পোৱা নাই বাৰু এইটো মানে মই খাম বুলি, খাম বুলি ভাবিছো আৰু।
তুমি ব প্ৰথমতে সিজাই ল'বা সিজাই লৈ ধুনীয়াকে পুৰিব দিবা আৰু ৰন্দন গেছতে কি দি
সিজা মানে তুমি পুৰা গোতেই সিজা লিব লাগিব নে আধা সিজালে হ'ব মানে, মানে পুৰি দিলে অলপ সিজিব নহয়?
অ অ অ পাৰি পাৰি অ তেনেকে পাৰি।
উম
আৰু কোৱাচোন আৰু কি বনালা?
আৰু মানে, বনালো আৰু কিবা কিবি এখন চাটনি কৰিলোঁ মানে তিল তিল বতিলো তিলৰ যে বঙালী ধনিয়াটো আছে যে।
উম।
ধনীয়া আৰু নৰসিংহৰ পাত সেনেকৈ দি তিদিনৰ এখন চাটনি কৰি
ময়ো তিলৰ তিলৰ চাটনি খাইছোঁ।
ঠিকে কৈছে, এতিয়া ভাল লাগে বহুত ভাল লাগে তিলৰ চাটনি।
আৰু তোমাৰ মা সেই বনাল ৰ' বা তিয়হ আছিলে তিহৰ তোমাৰ কলগছৰ তিয়হ আছিলে তিয়হ।
অ', তিয়হ, তিয়হ।
অ', তাৰপিছত মা কৈছে কি তিহৰ কেইটা কাটি দে অ', মই ফাৰ কৰি দিওঁ তাৰপিছ সেই কেইটা মই কাট বাচি বাচি মাক যোগাৰ কৰি দিলোঁ আৰু।
অ', ভাল লাগে সাৰ মানে তুমি এনে সাৰ খাইছানে? মাছৰ মূৰিৰে খালা।
নাই এনেই খালোঁ ৰ'বা তোমাৰ কলগছৰ চাইৰে তৈয়াৰ কৰা খাৰ আৰু মানে। তোমাৰ সেই তাৰ হেৰি সেইটোতো এটা আমাৰ অসমীয়াৰ মানে পৰম্পৰাগত মানে তোমাৰ অসমীয়া ব্যঞ্জন হয় দিয়া ন'।
অ', কলাখাৰতো হয় দিয়া, হয় দিয়া, তোমালোকৰ ঘৰতে কৰা কৰোঁ মানে তৈয়াৰ কৰা নেকি এইটো?
উম, আমাৰ ঘৰত মানে কলগছ আছে ত সেই কলগছ তাৰ পিছত মানে কল লগাৰ পিছত তৰ সেই কল কলপাত তলৰ কামেই নাইক বুলি ক'ব পাৰি মৰি যায় ত' তাই আমি মানে শুকাব দি কল গছ ডাল কাটি শুকাব দি তাৰ পিছত তেনেকে ৰ'দত মেলি দি কাটি কাটি সৰু সৰুকৈ তাৰ পিছত এদিন পুৰিছো আৰু। লোৱা পিছত সেই ঠাই বিলাক- ঠাইবিলাক এই ছাইবিলাকে খোৱাৰ আৰু। তেনেকৈ মানে তোমাৰ এ পানীটো চেকি-চেকি চাইবিলাকৰ পৰা সেনেকেই খাই।
অ, খাই বনাব পাৰি আৰু মই কৰো কেতিয়াবা তেনেকৈ অ, ভাল লাগে। মানে এইটো চৌদাটো খাব নালাগে আচলতে ঘৰৰ কলা খাৰটোৱে খাব লাগে মানে।
উম, চৌদ অ, চৌদাটো এ চব ভাল নহয় আৰু তোমাৰ আলু পিটিকাওঁ খাই ভাল লাগে ন?
অ, ভাল লাগে - ভাল লাগে মানে কলগছৰ মানে একো বস্তু পেলুঙি নাযায় ন' সকলো বচ
হয় দিয়া কালি পচলা খাইছো কল পচলা। আৰু তোমাৰ কল পচলা খালো আৰু তোমাৰ এইটো যে আছে কল-কলফুল যে আছে
অ, কল
উম, কলফুল দি তেনেকুৱা এখন তৰকাৰী কৰিছো বহুত খিনি গোটেইবিলাক চব্জি আছে কিবা গোটেইখিনি তৰকাৰী কিবা-কিবি আছে ইচকচ, তাৰ পিছত কলফুল আছে, কঁঠালৰ গুটি, তাৰপিছত দিছে আৰু ইয়াত কিমান সোৱাদ লাগিছে নহয় খাবলে ভালে কৈছো আৰু তোমাক।
উম-উম কথাবোৰ অলপ যোৰকৈ কোৱাচোন?
বহুত ভাল লাগিছে মানে খাই পিনে এইটো গোটেইখিনি মানে সংমিশ্ৰ ন তৰকাৰী খাইছো আৰু মানে
অ, তুমি মানে কলফুল-কলফুলটো এ মানে বৰা ভাজাৰ দৰে খাই পাইছা নে? বেচনৰে খাই যে কলফুল
নাই পোৱা - নাই পোৱা কেনেকে বনাই কোৱাচোন?
মানে কলফুলটো মানে মাজেৰে কাটি ল'বা মানে যেনেকুৱা আকৃতি আৰু তেন কৈ দিঘল দিগলকৈ পাতল পাতলকৈ কাটি লবা। কাটি মানে বেচন খিন খিনি মানে মছলা দি অলপ, জিৰা দিবা, নিমখ অলপ হালধি, জলকীয়াৰ গুৰি, দিব পাৰা উম জলকীয়া নাখালে নিদিলে হ'ল বাৰু। সেনেকৈ সেইখিনি মিহলাই তাত মানে কলফুলটো ডুবাই ডুবাই ভাজিলেই হ'ল আৰু তেলৰ বেচনৰ ডুবাই তেলত ভাজিবা ধুনীয়া মচমচীয়া হয় আৰু খাই মানে ক'বা আৰু তুমি বহুত ভাল লাগে বহুত মানে স্বাদিষ্ট হয় আৰু একদম মানে। তুমি খায় কবা মোক।
হ'ব দিয়া মই এদিন চেষ্টা কৰি চাম বাৰু,, আৰু তোমাৰ মাছত টেঙা মৰা ঔ টেঙা বা নেমুৰে ৰন্ধা মাছ খায় ইমান ভাল লাগে।
অঁ এই গৰমতটো যি গৰম পৰিছে মানে টেঙাই খাব লাগে মানে টেঙা খাই বহুত ভাল লাগে টঙাৰ আঞ্জা। ভাল লাগে ঔটেঙা খায় মাছেৰেও খায় ভাল লাগে ঔটেঙা।
উম। অ তাকেইতো আৰু অ খা আমাৰ মানে অসমীয়া থালিখন মানে কেৱল পেট ভৰুৱা আহাৰে নহয় দিয়া। ই মানে তোমাৰ অতিথি পৰিয়ালৰ মিলন আৰু অসমৰ সমৃদ্ধ খাদ্য পৰম্পৰাকো প্ৰতিফলিত কৰে। বিহু, উম। উ বিহু বিবাহ আৰু অন্যান্য উৎসৱৰ সময়ত এই থালি বিশেষ ভাৱে সজাই পৰিবেশন কৰিব লাগে ন? ইয়াৰ সৰলতা পুষ্ট কিগুণ আৰু সূস্বাদুটাই মানে অসমীয়া খাদ্যত দেশ বিদেশত দেশ বিদেশ পৰিচয় দিছে ন?
হয় হয়। তুমি শাক খোৱা নে শাক শাক ভাজি?
অ অ খাওঁ খাওঁ মই আৰু এটা যে আছে ডুম বস্তু শাক বুলি ডুম বস্তু
অ খাও দিয়া খাও দিয়া মানে যিকোনো ধৰণৰ শাক খাই ভাল পায় আগত তে মানে নাখাইছিলো শাকটো এতিয়া ভাল পোৱা হৈছো মানে শাক ভাজি খাই ভাল লাগে ঢেঁকীয়া শাকটো খোৱা নে ঢেঁকীয়া শাকটো মোৰ প্ৰিয় হয় মানে। কণী টেঙা দিব লাগে চেপি দিব লাগে বহুত ভাল লাগে মানে। আৰু তোমাৰ দেহৰ কাৰণেও ভাল হয় মানে।
অ মই তোমাৰ পালেং শাক যেতিয়া আমাৰ ঘৰত পালেং শাক আনে ন পালেং শাক আনি লেমানে মই তোমাৰ চাটনি কৰিমেই আৰু মানে কেঁচা চাটনি তোমাৰ এনেকে তিয় তিয় বিট তাৰপিছত ছতে তোমাৰ এইটো পালেং শাক পিয়াজ আদা উম আদা এনেকে মানে যি যি দিব পৰা সামগ্ৰী থাকে একেবাৰে গাজৰ এনেকে দি পিনে বনাও ন ইমান খোৱাবলে সোৱাদ হয় নহয়
হয় দিয়া মই মাংসৰ লগত মানে কেঁচা চব্জি টো খাই বহুত ভাল পাওঁ। মাংসৰ লগত মানে বেছি ভাল পাওঁ আৰু দালিৰ লগত খাই ইমান ভাল নাপাওঁ মই। ভাল লাগে তাকে অ তেনেকুৱা আৰু বাকী পালিং শাকৰ পকৰা খাই পাইছ নে নাই তু পালেং শাকৰ পকৰা বনোৱা নে?
অ, অ, অ পাওঁ অ, মানুহ আহিলে কেতিয়াবা যেতিয়া পোৱালিহেত থাকিব নহয় বেলেগ বস্তু তুমি আৰু মই চাহ নিদিওঁ আৰু এই পালেং শাক কুতি মেলি একেবাৰে আটাৰ লগত মিহলাই পিঁয়াজ জ্বলা এনেকে জিৰা অলপ দি অ'। অ বেচনো দি দিও বাৰু বহুতে এনেকে দিব লাগে নহয় এনেকুৱা টেষ্টি লাগে অ', একদম যি মূৰত মূৰত মাত ওলাই।
হয়, অলপ মচমচিয়াকৈ ভাজিবা তেলত মানে বহুত ভাল লাগে আৰু মানে পালেং শাকৰ বৰা আৰু মাছেৰে খায়ো বহুত ভাল লাগে, মাছৰ আঞ্জা মানে ভাল লাগে আৰু পালেং শাকটো।
উম, আৰু তোমাৰ মই যেতিয়া লাই শাক থাকিব নহয় ঘৰত। লাই শাক থাকিলে মানে সেইদিনা মই আৰু গাহৰি মাংসই আনো দিয়া লৈ আনো বজাৰৰ পৰা।
লাই গাহৰি খোৱা আৰু।
অহ, লাই গাহৰি একদম উম, উম। লায়ে, গাহৰি একদম যি খাবলে ভাল লাগে নহয় তোমাক মই কৈছ ছো আৰু বহুত ভাল লাগে খাই।
মই এইটো লাই গাহৰিটো ইমান মানে পছন্দ নকৰোঁ মানে এ লাই শাকৰ গোন্ধটো বেছি পাওঁ। মানে লাই শাক খোৱাৰ দৰে লাগে মোৰ।
তুমি মানে তোমাৰ চাগে তুমি যিমান দিন খাইছা তোমাৰ চাগ গে লাই শাকৰ পৰিমাণতটো অলপ বেছি হৈছে, অলপ কমাই দিব লাগে। তাৰপিছত ভালেই লাগে লাই গাহৰি কম বানালে ভাল হয়, হয়।
উম, বেছিকৈ আহে তাৰমানে অলপ কমাই দি চাব লাগিব। কিন্তু খৰিচাৰে খাই বেছি ভাল লাগে আৰু গাহৰিটো খৰিচাৰে খাইছানে?
নাই, নাই, মই খোৱা নাই ৰ'বা ম
খৰিচাৰে মানে ব' মানে মানে সে কৰি খাবাচোন মানে বইল গাহৰিটো খাবাচোন খৰিচাৰে।
অ মই মানে এনেকৈ সিজোৱা গাহৰি আজিলৈকে তেনেকে মানে খাই পোৱা নাই। কিন্তু মই তুমি কৈছা যেতিয়া মই চেষ্টা কৰ
উ কৰিছা নে তুমি সিজাই মানে সিজাই ল'বা সিজাই খাই ল'বা। বহুত ভাল লাগে আৰু মানে ক'বা আৰু তুমি মই মানে এতিয়া এবাৰ খাই মানে মোৰ মুখত লাগি গৈছে মই আৰু স্বামীক কৈছো আৰু তেওঁক শুনাইছিলে আৰু। ময়ো এনেকৈ খাম দেই গাহৰি আনিলে আৰু মই বেলেগকৈ নাখাওঁ কিন্তু দেই।
হয় নে। মোকো মাতিবাচোন নহ'লে মোকো মাতিবাচোন এদিন বনালে মোক ঘৰৰত। মানে বনোৱা মানুহে নাই। মই বনাবও নাজানো দিয়াচোন তেনেকৈ।
অ তুমি গাহৰিত তেল নিদিবা। গ'ম পাইছানে তেলটো মানে আছ। থাকেই মানে নিজে নিজে উঠি আহে। ভাজিলে ওলাই আহে তেলটো। আমি গাহৰিত তেল।
দি দিয়ে ন।
উম।
অ মই অলপ দিওঁ, আৰু এনেই মানে বেছি শুকান হৈ থাকে। যে কেৰাহীত টো অলপ পোৰা তলত লাগে বুলি অলপ দি দিওঁ আৰু। নাম মাতো। এইটো অলপ মানে জিকাই দিও আৰু সেনেকুৱাকে আৰু যাতে লাগি নধৰে মাংস। টুকুৰাবোৰ সেই মে দিও আৰু মানে লগাই প লগাই এনেকে। উম মোৰ বা নাই আৰু এটা বস্তু খাবলৈ। আৰু এটা বস্তু অ হয় দিয়া আৰু এটা বস্তু খাবলে মন। কি জানে খাৰ
গৰমত ক'ত হাৰ মাংস খোৱা তুমি মাঘৰ বিহুত খাবা।
এ মোৰ খাব মন যাই আছে, হাঁহ কোমোৰা এনেকে। বনাই যে বহুত ভাল। মোৰ মানে এ এবাৰ এই তোমাৰ মাঘ বিহুত। মই মাঘ বিহুতে খুৱাই খাইছিলো দিয়া। আমাৰ ভিনদেউ আনিছিলে মানে। মই মানে সেনেকৈ খাইছিলো। মোৰ খাব বহুত মন যায় জানানে।